হেল্ল'। অ' কি কৰি আছে?
এয়া, ভাত পানী খাই কৰি, অলপমান ৰেষ্ট এতিয়া।
অ'।
আজি কি বনালি?
মই সেইয়া এ, নাই, আজি ভাজি ভাত বনাইছোঁ। কোমৰা জালি, আলু এনেকে বিলাহী দি মানে অলপ থপ থপকে বনালোঁ। তাৰপিছতে চালাদ বনালোঁ, টিহু, বিলাহী দিয়া।
এই চালাদটো মানে কি, ৰাতি একদম খোৱা ভাল নহয় বোলে দেই। ওহোঁ, চালাদটো মানে হজম নহয় যে চব্জিটো, চালাদটো মানে খালে ৰা তিপুৱাই খাব লাগে। ৰাতিটো খাবই নালাগে চালাদ। গেছৰ প্ৰব্লেম হয়, আকৌ মানে কি, হজম মানে কি নহয়ে মানে পুটককে, ৰাতি বেছি সোনকালে হজম হোৱা বস্তুৱে খোৱাই ভাল মানে।
উম, উম, উম।
মই একে, চালাদ ৰাতি বনোৱা বন্ধ কৰি দিলোঁ আৰু।
অ, মই আকৌ নেজানো নহয়, আজিহে গম পাইছোঁ।
অ, চালাদটো মানে কেঁচা হেৰিটো একদম নাখাবি ৰাতি, বিশেষকে তিয়হ, গাজৰ এইখিনি আৰু।
গাজৰ নাই দিয়া, খালি তিহু আৰু এনেকে বিলাহীৰ সতিহে দিছো। আকৌ পিয়াজো দিয়া নাই, আদা অকণ দিছোঁ খালি।
অ, বাৰু চাটনি তাটনি কথাটো বেলেগ আৰু কিন্তু এই চালাদটো ইমান ঠিক নহয় মানে ৰাতি খোৱা।
উম, উম, উম।
অ' সেই ষ্ট্ৰবেৰি অ' নবনাবি। ষ্ট্ৰবেৰীটো আজি মাল আহিছিলে অলপমান।
অ'।
ষ্ট্ৰবেৰীটো মানে কথা কৈছিলোঁ কিন্তু এতিয়া ষ্ট্ৰবেৰী ক'তো পোৱা নাযাব বোলে, মানে বাৰিষা কালত ষ্ট্ৰবেৰী গছবিলাক চব গেলি যায়।
গেলি যায় অ'। এ, হেৰি, বৰষুণ পৰি থাকে যে, আৰু আ
মানে ষ্ট্ৰবেৰীটো মানে আজি সোধোতে কৈছে, এতিয়া মানে ষ্ট্ৰবেৰী ক'তোৱে নাপাবা বুলি কৈছে আৰু। এ, এতিয়া বাৰিষাত মানে ষ্ট্ৰবেৰী গছবিলাক গেলি যায়, বাৰিষা যোৱাৰ পিছতহে আকৌ মানে পুলিবিলাক হেৰি কৰিব আৰু বনাব আৰু মানে সেইটো কাৰণে ষ্ট্ৰবেৰী নাই। হেল্ল'।
কিবা কিবি লোকেল তামোল আকৌ আম চাম এনেকৈ কিবা কিবি অলপ অৰ্ডাৰ আছিলে। সেই অৰ্ডাৰখিনিহে আজি আহিছে। মই ত
হে, সেই চাপৰে লাগিব চাগৈ।
এ, এইটো মানে চাপত লগা বুলি নহয় ই বাগান বনাই আছে মানুহ এজনে সেই মানুহজনে মানে ডাৰ দিছিলে। চাপৰ্ট নালাগে কিন্তু তামোল বেছি লাগিব মানে সেই মানুহজনক এতিয়া আমাক লোকেল তামোলখিনিহে লাগে বেলেগ তামোল নালাগে মানে, লোকেল তামোল হ-লে, অ' নালাগে লোকেল তামোলবিলাক বেছি বেছি লাগে যে, মানে লোকেলবিলাক কি হয় আমাৰ অসমৰে হয় যেতিয়া সেইটো কাৰণে সি অসমতে ভালদৰে লাগে মানে বেছিকে লাগে কিন্তু বেলেগ জাতৰ তামোলবিলাক আমাৰ অসমত মানে চাপত লাগিব পাৰে। বা বেছি ডাঙৰ হ'ব পাৰে কিন্তু মানে হেৰি নহয় মানে বস্তুটো। এ, মানে বেছি নালাগে। কিন্তু আমাৰ লোকেল টো অক তামোলতটো বেছি লাগে সেইটো কাৰণে বাগান যোনে বনাই সিহঁতে লোকেল তামোলে পায় লগাই সেই মানুটোৱে মানে সেই বাগান বনাই আছে তামোলৰ মাজে মাজে মধুৰি লগাইছে। তাৰপিছত আকৌ আম লগাইছে এনেকে মানে বগৰী লগাইছে অ' ডাঙৰ অ' ডাঙৰকে বনাইছে আৰু তাৰ মাজে মাজে মানে সেইবিলাক ফল মূলৰ সেইবিলাকো লগাইছে।
উম' উম',
উ এ তামোলটো ওখ হৈ যাব ফল মূল বিলাক চাপৰতে ধুনাকে লাগি যাব। অ' সেইটোও হৈ থাকিব এইটোও হৈ থাকিব কাম মানে।
অ' মানুহ তো ঘৰ ক'ত?
মানুহটোৰ ঘৰ চৰাইবাহি।
অ' চাই বাহি পাই ইয়াত নিম
অ' চাৰ বাহিৰব আনিব আহিছে কিন্তু বাগানখন ক'ত বনাইছে ক'ত আছে মই নোজানো সেইটো কওঁ।
উম', উম'
ত' মানে আজি আহা আজি আমাৰ মাল খিনি অহা দেৰি হল যে পাঁচটা বাজিলে আহোতে। নহলে মাটো আজিয় লৈ গ'ল সি হয় কাইলৈ পেললে সাত সটামানত আহি লৈ যাবহি আৰু
হে মাল অৰ্ডাৰ দিলে আহি ঘৰৰ আহি আৰু
অৰ্ডাৰ দিলে মানে আমাক অৰ্ডাৰ দিছে আমি মানে হেৰি কৰি দিছো যে! কৈ দিছো আৰু আমি যৰ পৰা আনো সেই মানুহজনে আহি পেলাই ঘৰত দি থৈ গৈছেিহি আৰু আজি। দি্ব থ গৈছে সেই কাইলৈ মানুহজনে ই মান মানে কি অৰ্ডাৰ হ'লে মানে বস্তু বিলাক কি হয়। পঞ্চাশটা ষাঠিটা এনেকুৱা নহয় মানে তিনিশ পাঁচশ ছশ সেনেকুৱা হয় মানে সেইবিলাক তামোলৰ পুলিবিলাক মানে ইমানো দাম নহয় পঁচিশ টকা বিশ টকা সেনেকুৱা পুলিহে মানে।
উম', উম'
অ' সেইবিলাক অৰ্ডাৰ তেতিয়া মানে লৈ লৈ আৰু লৈ লৈ মানে আনি দিও
এ যে ঘৰত বনাকে হয় সেয়াও নহব জানো!
অ' সেইবিলাক কো লোকলে ভাল।
হয়।
অ' সেই সেই অ সেয়াই লাগিব উম মানে বনয়াকে হোৱা মানে কি আমি আৰু গছ এজোপাত তলতে মানে গুটি পৰি পেলাই এয়া যে পুলি হয় সেইখিনিতে গজি যদি যায় তাৰ তামোলৰ এনেও সেই তামোলটো মানে এনেও কমকে লাগিব সেইখিনিতে প সেইখিনিতে গুজি গ'ল যে হয় কিন্তু বাগান এখন বনাওতে ধুনীয়াকে মাটিখিনি চহাই ধুনীয়াকে ঢাপ এটা বনাই ঢাপত সাৰ চাৰ পেলাই পেলাই বস্তুবিলাক ৰৈ যে সাৰ দি কৰি ঢাপত এনেকে এটা এটা এটা এটাকে বস্তু বিলাক নোৰোৱে জানো সেই তেনেকে ৰুলে মানে কি হয় উ বস্তুতটো ভাল হয় ঠন হৈ উঠে ন কিন্তু আমাৰ এতিয়া গছ পুলিতো তলতে দাম পৰিলে তাতে আকৌ গজিলে সেই পুলিটোৰ পৰা মানে ইমান মানে ইমান ধুনীয়া ফল নিদিয়ে সি আৰু সেই তেনেকুৱা তে কিন্তু সেই পুলিটোৱে ধুনীয়াকে যদি তাৰ বেলেগ এ এঠাইত মাটিত নি পেলাই সাৰ পানী দি অকণমান হেৰিকে ৰৱ সেইটো পুলিটো ভাল হ'ব হে পুলিয় লোকেল পুলি এইবিলাক
সেই সপাই আ চগে উঘলি উঘলি আনি সেই সপাই চগে বেচি সি
মানে কি হয় আও ত তামোল থোক গোটেই থোক নমালি নমাই পেলাই অলপমান ঠাই অলপমান চহাই পেলাই। তাতে প্ৰতিটো বুঢ়া তামোল নে পকা তামোলখিনি আৰু পুতি পুতি পুতি পুতি পুতি পুতি থৈ দিলি। থৈ দিয়াৰ পিছত মে সেইখিনিয়ে পুলি গজি গ'ল নহয় ডাঙৰ হ'লে সেইখিনিয়ে ধুনীয়াকে বনাই দিলেই হৈ গ'ল মানে এথুক যদি পাৰ এথুকতো যথেষ্ট তামোল থাকে। অ', সেইখিনি পচোৱা পচাই পেলাই মানে বনাই এইবিলাক। গুটি পচা পেলে বনাই আৰু পৰি পৰি থকা উঠাই আনি নহয় আৰু। কি কিমান উঠাই ফুৰিব মানুহে গুটি পচাই পেলাই বনাই।
উম, লাগে কিন্তু চাপটো লাগে মই তেনেকে অলপমান পচাইছিলো নহয়। এয়া আগত এতিয়া হোৱা তামোল এয়া খোৱাহঁতৰ ঘৰৰ পৰা আনি পেলাই। এ এতিয়া চাপৰতে হেয়া ফুলিছে হেৰি লাগিব আৰম্ভ কৰিছে নহয়।
অ', নহয় সেইয়াই চাপতে লাগে সেইবিলাক তামোলো। কিছুমান আকৌ চিলনীয়া থাকে বা কিছুমান হেৰি হেৰি কিতাহঁতৰ আজৌ তামোল কিতাহঁত মানে চিলনী তামোলটোনো কি আৰু আগতীয়াকে লাগে আৰু সেইটো আৰু সেইটয়ে আৰু। মানে এইখিনি তামোল এইখিনি তামোল কলি মাৰালে সিটো তামোল পকিয়ে যায় তেনেকুৱা। আমাৰ তাতো কেইজোপ মান আছে নি আছিলে আগতে। মানে ঘৰটো বনাওতে হেৰি হ'ল আৰু উম। এই কাষে কাষে আছিলে। এ খুৰীসিহঁতৰ কাষে কাষে এনেকে অ'।
সেয়া পাই আকৌ মই পচাও তেনেকে পচাই পেলাই সেয়া ৰুই দিয়া গৈছে। যে সেয়া এতিয়া আকৌ লাগিব আৰম্ভ কৰিলে মানে বেছি দিন নহ'লে ৰোৱা। তিনি চাৰি বছৰ মান হৈছিলে ৰোৱা।
অ', সে সেইয়ায়ে ধুনীয়াকে ৰুই দিলেও হৈ যাব মানে বস্তুবিলাক। তেনেকুৱাই আৰু ঘৰত তই ভালকে কিবা পচাই মে জানি বুজি লৈ কৰিলে সেইখিনি পৰা তই ধুনীয়াকে কৰিব পাৰ মানে সেনেকুৱা।
উম, উম তেনেকে ঘৰতো অলপমান পচাব পাৰে নহয় তামোল।
অ', তামোল পাওঁ এতিয়া পচাবলৈ আমাৰ চিলনীয়া গছ দুজোপা আছে। দুজোপাত তেতিয়া বোৱা তামোলখিনি নমাই লৈ।
উম।
ঘৰতে পচাওঁ বুলি পেলাই পচাই মানুহ এটা লগাই সেইখিনি মাটি চতি সেইখিনি মেলি। সেয়া পচাব লাগিব এতিয়া মানে হা অ', তেনেকে কৰা নাই আৰু। কৰি কৰা নাই মানে কি তামোলৰ পুলিবিলাকত ইমানকে লাভ নাথাকে। সেই পাঁচশ পাঁচশ মানে তাৰপা আনোতে আমি এতিয়া ইয়াত বেচিম পঁচিশ টকা। তাৰ পৰা আনি আমি এটা এটা বিছ টকা বা ওঠৰ টকা সেই সেই পাঁচ টকা বা চাৰি টকা সেনে কে মানে কিন্তু সৰহকে আনো কাৰণে কিবা এটা ক আৰু মানে।
পৰে আৰু সেইটো কাৰণে ঘৰত পচালে কিন্তু লাভ হ'ব নেকি?
ঘৰত পচালে সেই বিশ টকাটো গোটেইতটো পাবি আৰু সেইটো।
অ', সেইটোকে কৰিব এইবাৰ। আপোনালোকৰ মাটিও ধেৰ নহয় পিছফালে সেইফালে। এবাৰ তামোলখিনি অ', গোটেইখিনি এনেকে পচাই দিব নিজেও
পচাব গৈ তোৰ ন নহয়গৈ নহয় কেকেটুৱাই খাই শেষেই কৰি পেলাই কলিতে।
অ', অ', এই কেকেটুৱা খোপা পা একো নাথাকে।
আকৌ মানে নাৰিকল তোমাৰ ঠুকে ঠুকে লাগে। নাৰিকল এটাও নাথাকে নাৰিকলে নাৰিকল হৈ থাকে। যে নাৰিকলৰ ইমান দাম নাৰিকল এটাও নেপাওঁ তই ঘৰত। সেই তেনেকুৱা আৰু। এ সেই যিবিলাক ঠাইত মানে মানুহে অনা পাতে ৰখীয়া হৈ হেৰি কৰি থাকে সেইবিলাকত
অ', থাকে, অ' আমাৰ এইফালে মানুহবিলাকে ৰাতি ৰাতি ৰাতিপুৱাই সোনকালে উঠি খেদিব, সন্ধিয়া খেদিব সিহঁতৰ মানে বেচিবও পাৰে বস্তু বিলাকত ধুনীয়াকে এতিয়া আমাৰ বিলাকে কোক ন দিওঁ দাম
আমাৰ এতিয়া কোনে কেকেতটো খেদি থাকিব দিনত টাইম থাকেনো
টাইম থাকে সেইটোৱে
উম, সেইটোৱে সিহতৰ এইটো কাৰণে মানে হয় আমাৰ সেইটো কাৰণে নহয় এতিয়া লিচু লাগিলে লিচু মানে তই মানে খাবই নাপালি তে লেচু খিনি পকিলে লগতে কেকিটো আশা শেষি গল
শেষ কৰিলে এনে কি কি ফুল আপোনালোকৰ ফল মূল ৰুইছে ন
ফল মূল মানে মই ইয়া হেৰি পিছফালে হেৰি এডাল ৰুইছো এইটো উম এইটো অলপ যে ৰঙা ৰঙাকে হয় এইটো কি আছে ক্লাম ক্লাম এটা ক্লাম এজোপা ৰুইছো তাৰপিছত আকৌ কঁঠাল কঁঠাল মানে ৰঙা যোনটো ৰেড মানে হে সেইটো কঁঠাল ৰুইছো
উম,
উম তাৰপিছত আকৌ আৰু দিছোঁ বগৰী চগৰী এনেকে ৰুইছো আপেল বগৰী ৰুইছোঁ তাৰপিছত আৰু এই আমাৰ তাৰপৰা যে ই এটা চিকু নিছিলে চিকু তাত যে লগাইছে নে সেই অ মোৰ আমাৰ তাত হৈছে এজোপা এজোপা সেইটো এজোপা গছ লগাইছো তাৰপিছত আকৌ তেনেকুৱা বিশেষ ইমান নাই আৰু অমিতা চুমিতা বিলাক লগাই দিছো
উম, উম
অ, সেই তেনেকে কিছুমান পুলি লগাইছো আৰু লগাব লাগিব ফল মূলৰ পুলি অলপমান অ, কমলা এডাল লগাইছো কমলা এডাল
অ', কমলা মাজল আমাৰ ইয়ালৈকো আনি ৰুইছো নহয়
অ', সেইটোৰ মানে এতিয়া ধুনীয়াকে পাত চাত আহিছে এতিয়া কেতিয়া লাগে কি কথা গ'ম নোপাওঁ আৰু, তথাপিও মানে সেইখিনি, সেইখিনি-
খায়ও একো খাৰ চাৰ নিদিয়া হয় এতিয়া কিনি অনা সপা ইমান খাই দিয়ে পকিবলৈ কাৰণে ঔষধ দিয়ে
এই আম দুজোপা ৰুইছো তেনেকে মানে কি ডাঙৰ হলে ইহঁতে খাব পাৰিব আৰু কেতিয়া লাগে অ পোৱালি দিনলে হ'ব আমাৰ আমাৰ দিনত নহব এতিয়াই নহব বাৰু পিছতত হবগ
উ হ'ব দিয়ক আপোনাৰ অকমান পিছত কৰিম দিয়ক হ'ব
হ'ব দে নহ'লে উ